শুনিছান নাই।
অ এই নেটৱক নাই হ'বলা কাট খাই গ'ল।
অ অ এ মোৰো এতিয়া আকৌ হেৰি তাকে নেট পোৱা জেগাত থাক আকৌ।
এ নাই ৰাস্তাতে আছো আমাৰ ঘৰৰ ওচৰত ক'তো নেট নাপায় আকৌ।
অ অ তাৰপা কি কলেজ গৈছিলে নেকি?
কলেজ গলো আজি নাটক আৰম্ভ কৰিলে।
অ নিজে লখি লৈগৈছে নে কিনো?
নহয় ছাজনে দিছে। তা মতে কৰিবলৈ দিছে। আজি মানে সেই এজনে ডাইৰেক্টিং কৰি দিছে আউ।
অ অ।
তাৰ মতে শিকাই আছ আউ।
তোমালোকৰ আকৌ কিবা প্ৰথম কিদিন এই ব্যয়ামে কৰিবলৈ দিয়া নাছিলে জানো?
প্ৰথম দহ দিনটো ব্যায়াম কৰিবলৈ দিলে য়োগা কৰিবলৈ দিলে সেইখন কৰিয়ে কৰিলে আউ।
অ অ তাৰাপা এতিয়া এতিয়াই অ' ক'
এতিয়া এই আজিঅপা মানে ভালকে তো স্কিনতটো হেৰি কৰিবলৈ দিছে আউ।
আজিঅপা কিমান কিমান কিমান দিনীয়া হ'ব এইটো।
এইটো তোৰ ঊনত্ৰিশ তাৰিখে সামৰণি কৰি দিব। তাৰপা নাটকখন এতিয়াই নাপাতে। আগষ্টত তোৰ নাটকৰ আগত কেইদিনমান ৰিহাৰ্চেল কৰি নাটকখন কৰিব।
অ তহঁতৰ মানে হেৰি পাতিব
আমাৰ এই নাটক পাতিব। মুঠতে কলেজ খোলাৰ পিছত-
অ, অ, অ' মানে এনেকুৱা ফাংচন, চাংচনত পাতি দিব জেগা নাই।
জানো সেইটো চাইয়েহে জানিব। কিন্তু- আমাৰ চবেই নাটক কৰিব লাগিব আৰু।
অঁ অঁ অঁ, তাৰপা হেৰি কিবা কি তহঁতৰ জুলাই মাহতো ক্লাছ নহয় চাগে?
হাঁ?
জুলাই মাহতো ক্লাছ নহয় চাগে?
জুলাই মাহটো বন্ধ।
অ‍ঁ অঁ তাপা কি জিম গৈ আছ নে কি?
জিম কালি লগৰটো নগলেই মোৰ লগ নাইকিয়া হ'ল আক।
অঁ অঁ আজি যাবি নাই?
আজি যাম বুলি কৈছে ক, অঁ মোৰ লগ নহলে যাবলে মন নাযায় আক। অকলে অকলেনো কি যাবি আৰু।
অঁ অঁ। এই জুলাইৰ পা আৰু এটা লগ আৰু এই ওপৰ লগৰটো যাব চাগে?
ওচৰ লগৰটোক সুধিছিলো মই আজি জিম যাবি নেকি বুলি?
এ এতিয়ানো ক'ত যাব আও এতিয়া আৰু মেডিকেলৰ পৰা আহিছেহে।
তাপা সি কলে সেই মোক ডক্টৰে বোলে গধুৰ বস্তু দাঙিবলৈ হাক দিছে।
অ সেইটোয়ে, এতিয়াতো মেডিকেলৰ পৰা আহিছে, এতিয়ানো ক'ত যাব আও? বাকী কি তাৰপা কি কি জিমৰ কিবা নতুন ট্ৰেইনাৰ আহিলে বোলে?
অঁ জিমৰ সেদিনা নতুন ট্ৰেইনাৰ এজন আহিলে।
অঁ তাপা কি কি নতুন কিবা কিবি কৰিব দিছে নেকি?
দিছে। তোৰ- চবৰ লগতে লাগি ফুৰিছে আৰু মানে আৰু আগৰ যে যে পি টি লৈ থৈছিলে আগৰজন থাকোতে।
অঁ'।
সেহেঁতক আৰু ভালকে চাবলে মানে চিনাকি কৰি দিছে। সেহেঁতৰটো পিটি- পে'মেণ্টটো কৰিলেই, গতিকে সেহেঁতৰটো কৰিব লাগিবই।
অ অ এই এই পিটিৰ হেৰি, এইটো কি বুলি কয়? কিবা কণ্ট্ৰিবিউচন এটা জিমেও লয় চাগে হয় নাই?
উম' জিমো পাই চাগে? নহ'লে একো দুটা দুটা ট্ৰেইনাক দিব নোৱাৰে ন।
ত মই সেই বাইদেউজনীক সুধোঁতে বাইদেউজনিয়ে কৈছিলে মানে তোৰ- ছেভেনটি পাৰ্চেণ্টো হেৰিয়ে লয় জিমে লয়, তাৰপা থাৰ্টি পাৰ্চেণ্টোহে ট্ৰেইনাৰক দিয়ে বোলে।
এ ইমানখিনি মোৰ মতে নহ'ব চাগে?
নহলে চাগে তাৰ উল্টাতো চাগে চেভেন্টি পাৰ্চেণ্টো এই ট্ৰেইনাৰে পাই, তাপা থাৰ্টি পা- চেনটো চাগে জিমে লয় চাগে?
অঁ সিমান মানে হ'ব লাগিব। গতিকে মানে- ট্ৰেইনাৰটো পি টি ল'লে, এনেও বেছিকেই ল'ব ন।
অঁ সেইটোয়ে ন। বাইদেউ, মিলা নাই সেইটো কাৰনে কৈছোঁ আৰু কথাটো।
অঁ তহঁত বাঁহ আনিলে নাই?
তাপা আমাৰ বাঁহ নাই। এই এহেজাৰো নিয়া নাই। বাকী এ আগৰ গীতা নিলে বাৰু।
এতিয়া আকৌ নিয়া নাই নেকি?
নাই নাই এই মাটি চাটি ৰুলে ন, এতিয়া হেৰি ৰাস্তাও নাই। দিবলে, তাৰপা সিহৰ নাই হোৱা, আমাৰ আমাৰটো কিমান চাৰি বিঘা পাঁচ বিঘা মান ৰুইছোঁহে। আৰু বাকীকেইটা দি, ৰুবলৈ আছেই।
অ' তহঁতৰ আধি নিদিয়ে?
আধি এ, এখন পথাৰ আধি দিছে মানে।
অ'।
তাৰপৰা আৰু এইখন মানে আধি দিবলৈ বিচাৰিছিলে তাৰপৰা মানুহ নকৰে আকৌ। এইফালে আমাৰ, অ' ক।
এই এপটো যে লগৰ দুজনী তাতো খুলি থৈ আহিছোঁ মানে।
অ'।
এয়া সিহঁতলৈও ফোন কৰি কথা পাতিব লাগিব আৰু।
অ', অ' ঠিকে আছে তেতিয়া, এনে কে, আৰু কি আৰু ইনকামটো হৈছে তেতিয়া এনেকে হওক আৰু হয় নাই।
এনেকে অলপ ইনকাম হ'লেও হওক আৰু।
অ' কওক, কথা পতা সুবিধাটোও পাবি।
এ, কোন এই আমাৰ এই বাইদেউজনী বাইদেউজনী খোলাই দিব লাগিছিল আকৌ।
কোন বাইদেউজনী টেইনাৰ, জিমৰ?
এ, নহয় নহয় এই আমাৰ এইজনী যে এই হেৰিজনী। এ, আমাৰ এই জৰাবাৰি হেৰিত যে টিচিং কৰিছিলে, অ'।
এইখনৰ এইজনী বাইদেউ?
অ' এইজনী বাইদেউকো খোলাই দিব লাগিছিল আৰু কথা পাতিব পাৰিলেহেতেঁন।
নালাগে দে, হেইটো তইয়ে কৰিবি।
এ, অ' মোৰ এতিয়া কি কি কিমাননো পাতিম অ' বাইদেউবোৰৰ লগত, বাইদেউবোৰৰ লগত পাতি বেয়া বেয়া লাগে নহয় ইমান। এই খানা নাই মই এইবোৰ আৰম্ভ কৰাই নাই, হেৰি মই ইটো ব
এইটো মানে হেৰি
তাৰপা কি খানা এটা পালি। এই লিখাটো যে।
অ'।
এই লিখাটো পোৱাৰ পিছতহে লগৰবোৰক দিম বুলি ভাবিছোঁ আৰু।
তোৰ এতিয়া কেইটা হ'ল?
মোৰ এতিয়া তিনিটা হৈ আছে নেকি। তোৰ?
মোৰ ছটামান হ'ল, তাৰে হেৰি দুটা তোৰ লগত যে পাতিছিলোঁ সেইটো ফেইল মাৰিলে।
অ', অ' এই হেৰি কি এ, মানে দহ মিনিটৰ ছটা নেকি?
দহ মিনিটৰ নহয়, আজি আঠ মিনিটৰ এটা আছে, ইয়াৰ আগত এটা পাতিছিলোঁ সেইটো দহ মিনিট নহ'লেই।
দহ মিনিটৰ হ'ব লাগে ন' নহ'লে নহ'ব বুলি কৈছিলে মোক দাদা এজনে।
দহ মিনিটৰ নহ'লেও কমকে হ'লেও আৰ্নিংটো হয় ন'।
এ, নহয় সেইটো পাবি কিন্তু নহয় মই ইটো কামৰ কথা কৈছোঁ তোক।
ইটো কি পোন্ধৰটা নহলে নোৱাৰি নে কি?
অ', তাৰ দহ মিনিটৰ বোলে, অ', এনেই হেৰি তোৰ মানে নাম্বাৰটো যোৱাই নিদিবি এনেই কম কম হেৰি কৰি। গম পাইছ নাই পাতিলে তাইক দা হেৰীয়ে পাতিবি আৰু দীঘলীয়াকে পাতিবি।
এ আমাৰ নেটৱৰ্ক নাপাই যে বৰ প্ৰব্লেম হয়,
অ' অ' এই নেটৱৰ্কৰ সমস্যাটো বেয়া হৈছে, আমাৰ এই উচৰৰ টাৱাৰটো কি হৈছে জানো বৰ প্ৰব্লেম দিব লৈছে আগতে কিন্তু ফাইভ জি চলি থাকে।
তহঁতৰ
অ', আজিকালি আমাৰ হেৰি ফাইভ জি দেখুৱাই কিন্তু ফৰ জি ডাটাটোত চলে।
আচ্ছা।
কি হয় জানো এ টাৱাৰটো কিবা এটা গণ্ডগোল হৈ আছে চাগে এই বতাহ ধুমুহাৰ কাৰণে কিবা ভাঙিলে চাগে।
আৰু এই চেণ্টাৰ তাৰটো আজিকালি বেয়া হল।
তাকে হেৰি এইটো কি বুলি কয় এ কি কিমানো ৰিপৰ্ট মাৰিম আৰু ৰিপৰ্ট মাৰি মাৰি আমনি লাগিছেগে আৰু।
আৰু তহঁতৰ ঘৰৰ ওচৰৰ জিঅ এটা আছে সেইটো আমাৰ ফালে নাহে চাগে।
অ', সেইটো আমাৰ ঘৰলৈকে নাহে আৰু কি কথা কৈছ। তহঁতৰ ঘৰতো কত? আৰু আৰু সেইটোতো সেইটোত ফাইভ জি নাহে নহয়, ফৰ জি টাৱাৰহে।
না মোক ফ'ৰ জি হ'লেও লাগে আমাৰ তাত মানে ফ'ৰ জিটো নচলে ভালকে।
এ আমাৰ এই ঘৰৰ ওচৰটো চাপৰ, এইটো মানে তোৰ এনেও এটা নাপ পায়গে আমাৰ ঘৰলৈকে নাপায়গে।
আৰু বেছি বাতি দি থোৱা নাই আকৌ তাত।
অ এই বাতি নহয় মানে টাৱাৰটো অলপ ওখ কৰি দিব লাগিছিলে তেতিয়াহে ভাল হৈছিলে।
আৰু আৰু সেইখনত এই চাৰিও কাষে বাহন হেৰি গছ গছনি আছে যে।
ইমান নাতানে।
সেইটোৱেই গ-গছ বতকে চাই গছ মানে ঢাকি দিয়ে ন বস্তুটো। এই ঢাকি দিয়াৰ কাৰণে আমাৰ ঘৰলৈকে নাপায় আকৌ। গম পাইছ? বাকী কি হেৰি জিম চিম গৈ আছা নে কিনো? জিম আজি যাবি নেকি?
হেল্ল'
অ', জিম আজি যাবি নাই, লগৰটোৰ লগত?
শুনিছ নে নাই?
মই শুনিছো তই শুনিছ নাই?
অ', আমাৰ শুনামতে এবাৰ ইয়ালৈ টাৱাৰ এটা আহিছিলে বোল
অ', তাৰপৰা কোনো মাটি নিদিলে চাগে।
মাটি নিদিলে নহয় এই ওচৰ ঘৰত বহাবলৈও লৈছিলে কিন্তু এই ওচৰৰ মানুহ এজনে বোলে কোনো চাইন কৰিব লাগে নহয়।
অ' অ'
পাৰ্মিচন দিবলে।
গম পাইছোঁ।
এই ওচৰৰ মানুহ কোনো পাৰ্মিশ্যন নিদিলে বোলে এই টাৱাৰ বহালে বোলে হাৰ্টৰ প্ৰব্লেম হয় এনেকে মানে
উম, বাৰু দে হব নেক্সটত পাতি আছো।
উম ঠিক আছে।